হেল্ল'? অ হেল্ল'? মই মই গছ ৰুই আছোঁ ৰ'বা।
অ কিহৰ গছ ৰুই আছা?
গোলাপ তুমি?
অ গোলাপ ফুলৰ।
অঁ।
আচ্ছা অ, মই এনেই বহি আছো দিয়া, অ ফুল গছ ভাল পোৱা নেকি তুমি?
অ ভাল লাগেতো, ইমান ধুনীয়া লাগে। চাইকাৰণে মানে অ ফুলৰ আছে আৰু এটা যে জেচমিন ফুল সেইবোৰ
অ অ, আচ্ছা।
উম তোমাৰ, অ অ মই নিজে লগাইছো।
অ, ময়ো বহুত অ ময়ো
ফুলৰ গছ লগাইছো তোমাৰ, এ কিবা কিবি যে ফুল থাকে তোমাৰ এই গোলাপ ফুলৰ আৰু এই পাতবোৰ যে থাকে তোমাৰ ডিজাইন ডিজাইনৰ পাত সেইবোৰো ফুলৰ নিচিনা লাগে ন দেখাত, সেইবোৰ লগাইছো উম উম সেইটো লগাইছো। আৰু, আৰু গোলাপ ফুলো আছে তোমাৰ আৰু বহুত কিবা - কিবি ফুলৰ গছ আছে আৰু এনে কি কিবা কিবি এনে গছ- গছনি চব্জি লগাইছে নে? চব্জি।
অ' মানে সেই লগাইছিলোঁ আৰু নেমু যে কয় ন' ডাঙৰ নেমু অ' সেইটো লগাইছিলোঁ নহ'লে।
অ' নহ'লে নেকি?
তিয়া অ' জলকীয়া আছে জলক
মানে কি হ'ল গছটো কি মৰি গৈছে নে কি হ'ল?
তাত নহ'লে মানে, গছটো ডাঙৰ ঠিকেইছে, সাৰ চাৰ পাইছে কিন্তু তাত নহয় ফল মূল।
অ' ফল হোৱা নাই নেকি? অ', অ', অ' কেতিয়াবা হয় তোমাৰ এনেকুৱা গছবোৰ থাকে মানে যাত ফল নল না
নালাগে অ'। সেইকেইটা অ'। এ, জলক জলক কীয়া আছে, জলকীয়া, জলকীয়া দিয়ে।
অ' কি জলকীয়া?
সৰু জলকীয়া যে থাকে না। সেইবোৰ, ভাল লাগে সেইকেইটা, স্মেলো অ' খাওঁ। চাটনি বনাওঁ বা কেতিয়াবা এনে এই উ, আলু পিটিকা খোৱানে?
অ', অ' খাওঁ। অ' সেইবোৰ দিয়া সৰু সৰু জলকীয়া ন' অ' ভাল লাগে। আলু পিটিকাত চাই কিনা। উম, মই লগাইছিলোঁ তোমাৰ এই ভোট জলকীয়া লগাইছিলোঁ।
ভুট জলকীয়া।
উম, ভুট জলকীয়াৰ গছ। অ' হৈছিল, এতিয়া হোৱা নাই, এতিয়া তোমাৰ মানে মাজত হৈছিলে তোমাৰ বহুত হৈছিলে। তাৰপিছত এটা থৈ দিছিলোঁ তোমাৰ বিহুটো। থোৱাৰ পিছত তোমাৰ এত-এতিয়া গছতটো আকৌ হৈছে। এতিয়াতো হোৱা নাই মানে, জলকীয়াাতটো হোৱা নাই এতিয়া। গছটো সৰু হৈ আছে এতিয়া।
সৰু সৰু আছে ন' সেইকাৰণে।
অ' আৰু তোমাৰ এই অ' কি কয় অমিতাৰো গছ আছে আমাৰ।
অমিতা অ' আমাৰো আছিলে আগতে বহুত হৈছিলে। এতিয়া নাই।
অ' আমাৰতো এইটো বেলেগে এইটো জাতিৰ অমিতা হয়, তোমাৰ এই ডাঙৰ ডাঙৰ বহুত ডাঙৰ আছে।
নেপালী নেকি?
এইটোতো নাজানো। নহয় মানে তোমাৰ এই অমিতাৰো এটা কিবা থাকে ন' তোমাৰ বহুত ধৰণৰ থা বেলেগ বেলেগ। জাতি বুলি কয় ন' তোমাৰ এই ফল মূলৰো কিবা এটা থাকে ন' জাতি। ধৰণৰ বেলেগ বেলেগ থাকে, সেনেকুৱা সেইকাৰণে সেইটো মানে বহুত ডাঙৰ ডাঙৰ আছিল।
অ' ভাল লাগি কিন্তু ন' টেষ্ট হয় চাগে।
হয় টেষ্ট থাকিল তোমাৰ মে পকিলেও বৰ টেষ্ট থাকে মিঠা থাকে। আৰু তোমাৰ কেঁচাটো সাৰ বনাও।
উম, কেঁচাটো সাৰ বেছি ভাল লাগে।
উম, তুমি খোৱনে সাৰ?
মই খাৰ খাওঁ অলপ চলপ, পকাতটো বেছি খাওঁ পকাটো বেছি বেছি ভাল লাগে ন।
অ', অ', হয় পকাতটো বেছি ভাল লাগে, উম আৰু কলৰ গছো আ ছে কলটো এতিয়া হোৱা নাই তোমাৰ, পকা নাই তোমাৰ আহ আছে এতিয়া হৈছে কেতিয়াবা এইটো কলৰ কল দিলেও খাওঁ। কলডিলৰ চব্জি বনাই খাওঁ, খাইছা নে তুমি কলডিল
কলডিলৰ চব্জি কলদিলৰ চব্জিটো খোৱা নাই ৰ'বা, কেনেকে বনায়?
অ', তোমাৰ এই সৰু সৰুককে কাট দিব লাগে, মছলা চচলা যেনেকে তুমি মাংসত মছলা দিয়া। কাটি কিনা তাৰপিছত অলপ গৰম পানীত এ কৰিব লাগে, তাৰপিছ চ তোমাৰ এই যেনেকুৱা মছলা দিয়া ন চ মাংস তেনেকুৱা মছলা ৰেডি কৰি অলপ ফ্ৰাই কৰিব লাগে আলুৰ লগত, তেলত, ফ্ৰাই কৰি মছলা পলা ফ্ৰাই কৰিব লাগে, বিলাহী বেছিকে দিব লাগে ত
অ', আহ নাই, নাই, নাই।
অ', মই এই আলুৰ লগত কেতিয়াবা এই আলু পিটিকাৰ লগত টো কলডিলটো বইল কৰি কিনা সেইটোৰ পিটিকা বনাই দিওঁ ভাল লাগে। সেইটো তোমাৰ শুকান মাছ দিব লাগে অলপ। শুকান মাছ দি কিনেও বনাব পাৰি।
টেষ্ট লাগে কিন্তু, এনেকুৱা মানে এনেকুৱা মানে মই খোৱা নাই আৰু মানে, মানে খাৰ দি দি কেনে বনাইজে সেনেকুৱা, মনত নাই মানে খাবও পাৰোঁ ঠিক নাই কিন্তু মনত নাই মোৰ।
আচ্ছা, আমাৰটো কলৰ গছ আছে ন যেতিয়া মানে কলে ফলে কলটো হয় ন' তেতিয়া তাৰপিছতে এইটো কেতিয়াবা গছটো মৰি যায় ন। তোমাৰ গছটো কলটো নোহোৱা হৈ যায়, তেতিয়া মানে এইটো গছটো কাটি কিনে মানে কল পচলা খাওঁ সেই
কল পচলা, বুজিছো অ', খাওঁ, আমাৰ মাও বনাই।
অ', এইটো ভাল লাগে ন খুৱাতে চ চানাৰ লগত বনাব লাগে, ভাল লাগে।
অ', টেষ্টি লাগে ন?
উম উম টেষ্টি লাগে সেইটো বনালে, সেইটো বনাও তোমাৰ আৰু বহুত কিবা কিবি এনেকুৱা গছ লগাইছো। আমৰ গছো আছে আমাৰ, তোমালোকৰ আছেনে আমৰ গছ? হেল্ল'।